অ' ভালে আছা?
অ' আছো। তোৰ ভাল?
অ'। ব্যস্ত আছা নেকি?
হম।
ব্যস্ত আছা নেকি?
এ কিবা কিবি কৰি আছো।
অ' অ আছো মই এনে কাম বন কৰি আজৰি
উম।
কিনো কৰি থাক ঘৰত অকন ওলাই কৰি আহিব লাগে।
যাবলৈ মন যায়েই মিলা নাই সময় সুবিধা।
অ' এতিয়া ঘূৰি ফুৰি ল'লেহে। আমাৰ ফালে আহিবি মানে এনেকে পানীমূৰ হৈ হুং বুলি ঠাই এটা আছে। পানীমোৰ বহুত ধুনীয়া আমি গৈছো। চব মানে চবফালে পানী ইমান পানী আহে আৰু ধুনীয়া মানে বহুত ঠাণ্ডা পানী। ইভাগে চব শিল মানে আ
উম নামটো শুনিছো।
অ' বহুত ধুনীয়া কিন্তু আমি, মই এবাৰে গৈছো। কিন্তু বহুত ভাল লাগে আৰু। মানে গৰম হয়, এতিয়া গৰম দিন যেতিয়া। কিন্তু যেতিয়া মানে, অ', যেত তাৰমানে এনেকে পানীত মানে আৰু। আৰু মানে কেনেকুৱাঁ হয় তা পানীটোত মানে ধুনীয়াকে শিলত বহি, পানী তাকে ভৰি-চৰি দি ধুনীয়াকে আৰু সাঁতুৰিব কৰিব পাৰিলে মানে ধুনীয়াকে গা-ধুবও পাৰে।
উম'।
উম'মহিলা, মাইকী মানুহৰ কাৰণে দিগদাৰ হয়। কিন্তু বাকী মতা মানুহখিনিৰ কাৰণে ভাল আৰু আৰু খাতে বহুত ঠাণ্ডা পানী কিন্তু, কিয় সেই মানে গৰম লাগে আৰু এনেই কিন্তু পানীত তই ধুনীয়াকে বহি কৰি থাকিলে
উম'।
এবাৰ আমি গ'লো, অ', আহিলে?
তহঁতৰ তালে গ'লে যাব পাৰিম ন?
অ', বেছি নহয়, মানে বাইক লৈ যাবলৈও ভাল বা নহ'লে এনেই আজিকালি যে ওলাইছে এইবোৰ স্পীড টমটমবোৰ। তাতো যাব পাৰি।
পাৰি ন? কিমান দূৰ মান? হ'ব নো।
উম' বেছি সময় নালাগে, আধা ঘন্টামান লাগে নেকি।
অ', অ', অ', সেইফালৰ পৰা বেছি দূৰ নহয়।
তাত সেইটো গৈ, সেইফালে গৈইও ভাল লাগে।
উম'।
আহিবি আহিলে যাব পাৰিম। মানে পৰিৱেশটো বহুত ভাল লাগে, শিল, পানী, আ বতাহ-চতাহো মাৰি থাকে।
আমাৰ ছোৱালী হঁতে ভাল পাব।
উম' ভাল পাব, কিন্তু একে বেছি গৰমলে মানে অলপ দিগদাৰ লাগে আৰু মানে ৰ'দো পৰি থাকে যে। কিন্তু তাতে সঁচাকে পানীটোত যদি তই এনেকে ভৰি দি বহি থাক', মানে ইমান ঠাণ্ডা পানী, মানে পানীটো ৰৈ নাথাকে ন, নতুন পানী আহি থাকে অ বৈ থাকে যে বহুত ভাল লাগে, বহুত ডাঙৰকে সেইটো। সেই নিজৰা নে জুৰি জানো ডাঙৰ আৰু
অ',
অ', পিকনিক প্লেছ বহুত মানুহে কিন্তু বনাই কৰিও খায়। আমি যাওঁ তাৰ মানে আমি কিন্তু বনাই কৰি খোৱা নাই দেই। আমি এনেই কিবা কিবি এনেই ঠাণ্ডা ঠাণ্ডা লৈছো বা তাতে দোকান বজাৰো বহুত বহে। তেনেকুৱা মানে তাই কিবা কিবি যদি ঘৰতে ঘৰুৱা বস্তু বনাই নিব বিচাৰোঁ, ত ঘৰতে আমি বনাই কৰি লৈ গলো। তাতে ধুনীয়াকে বহি খাই তেনেকে আকৌ গুছি আহিব পাৰোঁ। মানে বাহি কৈ ন। ঘৰতে কিবা কিবি বনাই লৈ গ'লেও বেছিত, আমাৰ ইয়াৰ পৰা গলে বেছি টাইমো নালাগে। তেনেকে, লাই কৰি কিবা এটা বনাই খাবলৈ লৈ গলো আৰু। আৰু মানে কি হয়, এনেকুৱা, মানে এইটো চিজনত মানে ভাল। পানীতটো বহুত হৈ থাকে যে। চাব ভাল লাগে। মানে খৰাঙতটো পানীটো কমি থাকিব, তেতিয়া মানে ইমান ছাইডলে পানীটো নাহে, আৰু এইবোৰ এই নাও চাও থাকে, চলাব কৰিব পাৰা এইবোৰ মানুহ থাকে। নাওঁ নাওঁ যে। নাওঁ চাওঁ চলা অ সেয়াও থাকে।
আমি যেন হেৰিত যাওঁতে যেন, বটিং কৰিছিলোঁ ন।
উম, তেজপুৰ যাওঁতে অ।
এইয়া ফেচবুকত ফটো হেৰি আহে নহয় মেমৰি।
উম।
ভাল লাগিছিল ন? অ।
এইটো চাইে, মই শ্বিলঙো যাব, মানে বিচাৰি আছোঁ।
হয় নেকি? কেতিয়া?
কেতিয়া যাব পাৰোঁ, আকৌ এইবোৰ চবচোন একে অৰুণাচল গৈ আছে, টাৱাং।
টাৱাং অ, এইবাৰ আকৌ টাৱাং হেৰি হৈছে।
উম। কিন্তু এতিয়া আকৌ বৰফটো নাইকিয়া। হ'ল এতিয়া গৰমটো বাঢ়িল যে।
আহ।
এ আমাৰ লগৰ হেৰি যাওঁতে দেখিছিলো, বহুত বৰফ্।
বৰফ চৰফ হলে ভাল লাগে ন?
অ। যাব পৰা যায়। যাওঁ বুলিলে ইমান এটা হেৰি নাই। কিন্তু আমি, আগ নাবাঢ়ো যে।
আগ নাবাঢ়ো অ', মানে ইমান পুৱা একে যাম বহুত চিন্তা কৰি মানে কৈ লাভ নাই যে বলে, আহ, আহোগে। অ', যাব লাগে আৰু চাই কৰি ধুনীয়াকে গুচি আহিব লাগে। মই মানে কৈছোঁ আৰু যে, বা ক'তো নগ'লা, ওচৰে-পাঁজৰে হ'লেও। মই, মানে, ভাবিছোঁ পানীমূৰতে যাম আকৌ মই অ', ক'তো নগ'লে নাই। সেয়ে অলপ ফুৰিবও লাগে দেচোন। মাইণ্ডটো, মন-চনবোৰ ভাল লাগে ন'?
আমাৰ ইয়াতে ইমান আছ চেই, ইমান ধুনীয়া ধুনীয়া ঠাই হয়নে?
অ', চাওঁ বুলি ক'লে বহুত ধুনীয়া ধুনীয়া ঠাই আছে। আমি এতিয়া নাযাওঁ কাৰণেহে।
গৈ থাকাই জানেই
অ', অ'। সেইখিনি, মানে, পানীমূৰৰ এটা চাইড সেইটো ককা বুলি কয়।
অ', ককা নাম শুনিছোঁ মই।
তাতো কিন্তু ভাল লাগে। তাৰে এটা চাইড আৰু কিন্তু এইটো চাইডে, মানে, পানীটো, মানে, মানে, মজ মই ককাটোত যোৱা নাই। মানে কোৱা মতে যে ককাতকে মানে এইটো চাইডত পানীতটো বেছি ঢৈ বেছিকে মানে বহুত ডাঙৰ, উম।
আহিল মেলি যাব পাৰি।
হম।
আহিলে গোটেই ফেমিলি তেতিয়া লগ হৈ গ'লে ভালো লাগিব। কিন্তু সেই আৰু বেছি গৰম পৰিলে মানে বেয়া লাগিব, গম পাইছে নে? এনেকুৱাতে মানে অকন ভাল হৈছে। আমি মানে সেইবাৰ যাওঁতে বহুত গৰম আছিলে অ', বা আহিছিলে যে তেতিয়া মানে অকন কষ্ট পাইছে আৰু গৰমটো কাৰণে। কালি অকন বতৰটো ভালে আছিলে।
অ', আজি একে বতাহ মাৰি আছে ধুনীয়া, আজি ভাল লাগি আছে।
ৰাতিপুৱাতো একে বৰষুণ ধৰা নিচিনাই বিজুলী মাৰি পিচে নাহিলে যেনিবা।
আজি বতাহে মা। মাৰি আছে আমাৰ এনেও বতাহ মাৰিয়ে থাকে বাৰু।
উ যা সেইটো চাইডে নাই। ফুৰিব যোৱা।
এইফালে ওচৰতে ওচৰত পুলিবলে তেনেকুৱা নাই। গলে চাপ। পানলা।
অ', অ', চাপানালাত অ। তাতো ভাল লাগিছিল ন আমি গৈছিলো নেকি এবাৰ।
অ', মই যোৱা নাই তহতে গৈছ।
কলেজ পা যে।
অ',
অ', ভালে লাগিছিল কিন্তু দেই তাতো।
মই কিয় নগলো। জানো।
উম উমি। চাৰ্মিন হত তেনেকে।
মোৰ কেহবা মিছ হৈ গ'ল কিবা এটা।
হে।
মোৰ কিবা এটা মিছ হৈ গ'ল সেইবা।
উম যাব লাগে দেই মানে ফুৰিলে কৰিলেহে ন। নহলে আৰু কিনো। জীৱনটো মানুহৰ। মোৰ, মোৰ কিন্তু ভাল লাগে ফুৰিব।
অ',
মানে ভাল ভাল কাপোৰ পিন্ধি ফুৰা।
ভাবি আছিলো তালে গ'লে পানী মোৰ যাম বুলি।
অ', মই সেইটোয়ে কৈছো বেছি গৰমত মানে আৰু ভাল নালাগিলে গম পাইছেনে?
উম
যদি বন্ধ চন্ধ থাকে আহি ভাবি শনিবা দেওবা চাই
জান ল এই আহা হয়
উম
তিজনী আমাক তিজনী লোক ভাল লাগিল ন
চাইডটো ফুৰিবলে।
আহ
যবোৰ কৈ আছে যে আহ তহত।
সেইফালে একে বহুত দূৰ তি
ফুৰাবলৈ লৈ যাম।
সেফালে বহুত দূৰ হৈ যায়গৈ।
কি ভূটান চদ ন
হম।
ভূটান চাইডৰ ন
নহ নে সিহঁতৰ ঘৰলে বোলো বহুত দূৰ হৈ যায় গে।
দূৰ হৈ যায় অ।
যাম বুলি ক মানে তেনেকে নোৱাৰি যে হয়।
উম আৰু এতিয়া নগলে আৰু দায়িত্ববোৰ বাঢ়িলে আৰু নোৱাৰিম।
আহ
সেইকাৰণে ফুৰিব কৰিব লাগে ওচৰে পাজৰে হওক। মই বা বোলো কৈ চাও কটো নহ'লে বোলো ওচৰতে হটোকে চাই আহিম নহ'লে ককাটোকে চাই আহিম।
আহ।
তাৱাংটো যাম বুলি ভাবিছিলো কিন্তু এতিয়া যদি বৰফ চৰফ হলে ভাল নালাগিব ন
শ্বিলং যাবৰ মন আছে। দে এদিনমান।
অ শ্বিলং গলেও এনেকে লাইটলুম তাৰপিছত এলিফেন্ট ফলচ এইবোৰ ভাল লাগে কিন্তু দেই বেছি বেছি হেৰি নহয়তো মানে বেছি টকাও নালাগে ধুনীয়া কে আহিব পৰা যায়।
সেৰি চেৰি নাই ন টিকেট কটা চিছ
আছে ইমানো টিকেটৰ দাম নহয না গল পাইছে নে।
হে
ইমানো টিকেটৰ দাম নহয়।
ক'ত
আহ।